কোৱা।
কি কৰি আছা।
আহ মই তোমাৰ এয়া ঘৰৰ বাহিৰতে বহি আছো এই যি গৰম পেলাইছে।
কৈছা হেনে আৰু ওলাব নোৱাৰা গৰম দিছে জানা।
ভাই টো আমাৰ মানে এইফাল ইমান গ আমাৰ মানে ইফালে ইমান গৰম নাই যে অ কি গৰম নাই বোলে বেছি গছ নাই যে অ সেইটো কাৰণে মানে আমাৰ এইফালৰ তোমাৰ এই একে পথাৰৰ ম পথাৰৰ মাজত বহি আছোহি।
ন আমাৰ এইফালে গছ আছে মানে তেনেকে ৰ'দতটো মানে ডাইৰেক্ট আমাৰ ঘৰতে পৰে যে ত মানে যোনবিলাক পকা আছে সেইবিলাকে গৰমটোত টানি লয় ন। আবেলি সময়ত বেছি গৰমটো পৰে। মানে ছাহ পৰি যায় গৰমটো থাকি যায়।
আমাৰ মানে ইফালৰ চেমি কিন্তু আমাৰ মাত্ৰ গছ চছ নাই কিন্তু এজেগাতে আছে কি তোমাৰ পুৰা বতাহ মাৰি আছে ইয়াত।
উম উম গছ আছে তোমাল লগোকৰ এইপেলে।
মানে গছ ইমান নাই যোন কণতে আছে সেইকণতেকে ধুনীয়া বতাহ মানে।
আমাৰ এইফালে হেৰি আছে পিছফালে এইটো কি বোলো বাহনি আছে।
বাহনি ওচৰতো বহিব পাৰা এইটোৱে এই টোৱে মানে চবৰে চব ৱেডাৰটো নিমিলেতো এতিয়া য'ত তত জিটি মিলি আছে। তোমালোকৰ ফালে তোমালোকৰ ফালে বৰষুণ দিব প আমাৰ ফালে বৰষুণ ৰ'দ দিব পাৰে তেনেকুৱা মানে।
নাই নাই ৰে বহুত গৰম দিছে বুজিছা আমাৰ এইফালে আজি হেৰি আছে নাম গোৱা আছে মানে কাইলৈ যেনিবা ভাওনা। দেউতাহঁতে পাৰ্ট লৈছে মানে ভাওনাত আৰু মোৰ ভন্টি আৰু দেউতাই। মই নাই লোৱা ম ই কিছুমান অসুবিধাৰ কাৰণে নাই লোৱা মোৰ এক্জামো আছে বাৰু সেইকাৰণেও হয়।
উম তুমি কি কিহৰ এক্জাম দি আছা?
মই এইবাৰ এণ্ট্ৰেন্স এক্সাম দিম। মানে যোৱা বছৰ মোৰ ডিগ্ৰীটো কমপ্লিট হৈছিলে। ডিগ্ৰীটো কমপ্লিট হোৱাৰ কাৰণে মানে এ এটা ছাবজেক্টত এৰিয়াৰ লাগিলে গোটেইকেইটাত ঠিকে আছিলে মাজতে মানে ছিক্স চেমিষ্টাৰটো লাষ্টৰ সেইটো যেনিবা এৰিয়াৰ লাগিলে এবছৰ যেনিবা দিলো সেইটোত পলিটিকেল চাইন্সত। মানে বহুত ভাল হৈছে এইটো ছাইন্ঞ্চ।
উ এতিয়া তোমাৰ মানে আকৌ এতিয়া দিব লাগিব মানে।
এণ্ট্ৰেন্স এক্সাম দিব লাগিব নহয় ম এ‌ টোৰ কাৰনে। ত' তাৰ কাৰণে পলিটিকেলত দিছো দি চাও। হা?
মাষ্টৰণী হ'বাই মানে।
মাষ্টৰণী নহ'লেও ভাল কিবা
কিবা এটা অ' বুজিছোঁ তোমালোকৰ এ তোমালোকৰ কি এনে চৰ একেই এক্জাম টে্জাম এ ডি আৰ থাৰ্ড্ৰেড ফৰ্থ গ্ৰে তেনেকুৱা হ'বা নে?
দিছোঁ মই মানে তাতে মানে টান আহে বহুত।
উম বুজিছোঁ নহয় তোমাৰ আকৌ এতিয়া তোমালোকৰ এটা কথা হ'ল নহ তোমাৰ আকৌ এতি যোনটো তুমি এতিয়া এ এইটো যে এক্জাম যে দিবা আকৌ এণ্ট্ৰেঞ্চ একজাম সেইটোত যদি তুমি পাছ কৰি যোৱা তুমি ফৰ্থ ফৰ্থ গ্ৰেডৰ এক্জাম দিব নোৱাৰা।
হয় নেকি?
তোমাৰ ডিগ্ৰী চাৰ্টিফিকেটখন মানে যোনখন তোমাৰ সেইখন মাষ্টাৰ ডিগ্ৰী যোনখন তোমাৰ এই গুৱাহাটীত তোমাৰ এপ্ৰুভ হৈ গ'ল যে।
অ'।
তাত তাত মানে তোমাৰ ফৰ্থ গ্ৰেডো দিব নোৱাৰি দিলে থাৰ্ড গ্ৰেডৰহে দিব পাৰিবা।
মই দিছিলোঁ এবাৰ মানে কি হল?
তোমাৰ এই চাৰ্টিফিকেট খন ওলোৱা নাই।
চাৰ্টিফিকেট ওলোৱা নাই মানে মানে তাত এক্সামটো দিলে তেনেকে পাছ কৰ সম্ভাৱন বহুত কমেই এবাৰ দুবাৰ দিলে নহ'ব হয়তো পাঁচ- ছয়বাৰ দিবই লাগিব। তে তেতিয়াহে তুমি পাবা।
ময়ো দিছিলোঁ এবাৰ যি হৈছে বা।
কিয় পালানে নাই?
নাই নাই হেৰিত কাট অফ যি মাৰিছে।
উ
কাট অফৰ লগত মানে মিলাব আমাৰ মানে প্ৰতি বছৰে বছৰে দহ দহ বাঢ়ি বাঢ়ি গৈ আছে।
হুম।
দুবাৰ ধৰি লোৱা এশ আছিলে নহয় নব্বৈ আছিলে এইবাৰ এশ দহ তেনেকুৱা মাৰিছে।
ন
ধেমালি নেকি এশ দহ।
পইণ্ট দিয়ে থাকে।
অ' সেইটো এতিয়া তুমি ধৰি লোৱা টোক্কা মাৰি আহিলেও মানে ধৰি লোৱা এই উম অ' এনেও ভুল হব গৈ মানে এইটো।
এ টোক্কা মাৰিলে একো ডাল নাই তুমি একজেক্ট জানিব লাগিব।
সেইটোৱে মোৰ মানে এইটো ৰিজনিংটোত মোৰ খেলি-মেলি হৈ যায় যে।
উম।
ৰিজনিংডাল মই মানে তাকে চাই আছোঁ যিমান পাৰো সেইটোকে কৰি আছোঁ আৰু ক কওঁ এতিয়া। এতিয়া তোমাৰ এইটো কৰিবই লাগিব নকৰিলে এতিয়া চৰকাৰী চাকৰি এটা যদি ঘৰত নহয় এতিয়া কিমান সেইটো এতিয়া আমি জানো আৰু ভালকে
তাকে চাকৰি এটা বা ল'ৰা মানুহ এজনে কিবা এটা নকৰিলেতো বহুত ক আহি পৰে ঘৰত বহি থাকিলেও বহুত কথা শুনাই, অ', কথা শুনাই
সেইটো চেম, চেম মোৰো কয় বহুত
এ তোমাৰ চব ছোৱালী-লৰা সমানে বুজিছা এতিয়া কিবা এটা নকৰিলে মানে কৈ দিয়ে আৰু যে একো কৰা নাই ইমান পঢ়িছ এনেই
এনেই পইচা বৰবাদ গৈছে এনেই তহঁতক ইমান পঢ়াই লাভ নহ'ল বোলে সেয়াহে-তেয়াহে
পঢ়া
সেইটোৱে এতিয়া আজিকালি আজিকালি বেছি পঢ়িও মানুহে কি কৰি আছে
কি কৰি আছে ঘৰত বহি আছে
ঘৰ বহি আছে এতিয়া আমাৰ এতিয়া যোনটো মানে তোমাৰ চব মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি মানে মানে এতিয়া চাকৰি কাৰণে ঘূৰি-ফুৰিছে দেই সি সি মানে তোমাৰ চাকৰি পোৱা নাই সি এতিয়া ফৰ্থ গ্ৰেডৰ চাকৰি মানে যোনটো থাৰ্ড গ্ৰেডটো বাৰু আৰু টান মই এতিয়া ফৰ্থ গ্ৰেডত দিছিলো ফৰ্ গ্ৰেডত তোমাৰ এইটো নাপালো কিন্তু সি ফথ গ্ৰেডত দিব নোৱাৰে এইটো চেম তোমাৰ নিচিনা মানে চাৰ্টিফিক আহিব তেতিয়া এতিয়য়াাত এতিয়ালৈকে চ সম্ভৱ নহয় চাৰ্টিফিকেটখন অহা নাই চাৰ্টিফিকট খন নাহাৰ কাৰণে মানে স সি অহাৰ কাৰণে মানে সি এতিয়া এক্সাম দিব পৰা নাই ফৰ্থ গ্ৰেডৰ থাৰ্ড গ্ৰেডত দি আছেচ পোৱাই নাই পোৱাই নাই এতিয়ালৈকে দিয়ে আছে মানে
উম।
এইটো সি এতিয়া আকৌ আমাৰ মানে গোটেই আগতে সি আমাৰ যেতিয়া কেনে আছিলে ট্ৰেইনত আছিলে চব মানে ক্লাছ টপাৰ বুলি কলে সিয়ে আৰু
আহ,
আমাৰ গাঁওৰ মানে চুকা বুলি মানে বেছি জানা পোৱাল মানে সি
উম।
তাৰে যদি এনেকুৱা হৈ আছে এতিয়া মই মাক তাকে বুজাই আছো বোলো চোৱা তাৰে যদি এনেকুৱা হৈ আছে ইমান পঢ়ি ইমান চোকা লোৱাটো মানে আমি এতিয়া আমি মই মানে এডি আাৰটো দিব কিয় বিচাৰি আছো এই এ আৰ্মি ইণ্টাৰভিউ এই পুলিচৰ ইণ্টাৰভিউ এইগাল মানে দিলে তুমি লাইফটো এনজয় কৰিব নোৱাৰিবা
উমহ ম
তাত এটো পষ্টিং পৰিব বিহাৰ ক'ত পৰিব এই তামিলনাডু তামিলনাডু য'ত ত' তুমি তাত থাকিলে ঘৰত থাকিবা কেনেকে
সেইটোয়ে তুমি আহিব নোৱাৰা আৰু
সেইটোৱে সেইটো কাৰণে সেইটো এতিয় এ ডি আটো মানে কি ভাল তোমাৰ মানে এ এবছৰ প্ৰথম তোমাৰ যদি পোৱাই যোৱা তোমাৰ ধৰি লোৱা বাহিৰত ক'বাত হব ধৰি লোৱা মানে তোমাৰ এইয়া এই এইটো আ
কৰ' হ'ব এই গুৱাহাটী চুৱাটীয়ে হৈ যাব তাৰ পৰাা মানে এবছৰৰ পাছত তুমি মানে পষ্টিংটো এই নিজৰ এলেকাত চেঞ্জ কৰি ল'ব পাৰা
হম।
সেইটো কৰি ললে তুমি আৰু কি আৰু দিনে সদায় তুমি ইয়াত চেঞ্জ কৰি ললে তোমাৰয় সদায় ঘৰ পৰা গ'লে ন এটা বজাত তাত ডিউটি কৰিলে আকৌ ঘৰ আহি পেলাই এই ধৰি লোৱা চ চাৰে কি চাৰে পাঁচটা ছটা বজাত ঘৰ পালেহি বাকী টাইমটোতো তুমি ঘৰত থা
কিছুমানতো কোৱাৰ্টাৰতো থাকিবলৈ দিয়ে ন তাত, ঘৰতো আহিব নিদিয়ে তেনেকে।
সেইটো, সেইটো, সেইটো কাৰণে মানে মই মানে এইটো, এইটো চাগৈ কৰিবই বিচৰা নাই এই এইটোতে লাগি থাকিম। এ দি আই টোতে লাগি থাকিম, পাবই লাগিব মানে, পামেই তেনেকুৱা ভা ভাবি লৈছো আৰু।
ভালকে পঢ়া, কিয় নাপাবা ন।
অহ, সহজ নহয় বাৰু।
সহজ নহয়। সেইটোয়ে ভবাতো বেয়া কথা নহয়, পঢ়িব লাগ এ এবাৰত নহ'লে কি, দহ বাৰ দিয়া। এবাৰ নহ'লে এবাৰ চাকচেছ হ'বা ন।
সঁচা নহয় বাৰু, ভাবিলেই মানে কথাবিলাক সঁচা নহয়। কৰিবও লাগিব কামটো, তেনেকৈ পঢ়িবও লাগিব। তুমি এতিয়া যদি নপঢ়া নকৰা কৈ তুমি এ দি আই ত যোৱা তুমি যদি টোপকা মাৰি আহিলা। ই নেই, ই নেই। মোৰ প্ৰথম এটেনটো যে, মোৰ তেনেকুৱা হৈছে মই, মই মানে নিজেই এপিৰিএচ্ কৰি। যে মই কি কৰো। মানে এ দি আই টোত মই একো নপঢ়াকৈ গৈছো। তাত তোমাৰ মই যি জানো, একোৱে নাজানো ৰিজনিং একো বুজিয়ে পোৱা নাই, এতিয়া সোতৰ গালৈকে ক'ৰ পৰা ক'ত মিলাই কি, নাজানো। এতিয়া, সেইটো কাৰণে মই এইতোয়ে মই সেইটো কাৰণে মই তাত, প্ৰথম যেতিয়া দিব গৈছো মই চব টোপকা মাৰিছো।
উম'।
পাইছোঁ পঁচিছ। । লাজৰ কথা আৰু। মই মানে সেইটো একো পঢ়ি যোৱা নাই দেই। তাৰ পাছৰ এটেমটোত মই পাইছো পঞ্চাশ। সেইটোয়ে মানে পঢ়ি পালে পঁচিশ নম্বৰৰতো বেছিকৈ নেকচ্ এটেম
সেইটোৱে।
এতিয়া আকৌ মই থাৰ্ড এটেমটটো এইবাৰ দিয়া নাই, আৰু এইবাৰ আকৌ থাৰ্ড এটেমট দিম মানে, যেতিয়া ওলাব ভেকে
তোমাৰ যদি মুখৰ আগত থাকে গোটেইখিনি কোএচন তে তুমি কিয় নোৱাৰিবা।
সেইটোয়ে মই এইটো কাৰণে মানে মই চৰিটা এটেমেনট ধৰিছো প্ৰথম এটেমটোত পাইছো পঁচিছ ছেকেণ্ডো পাইছো। পঞ্চাশ থাৰ্ড যদি মই আৰু অকণ বেছিকৈ মানে কৰিব মানে ভাল হয়। চাকৰি মানে, পাক্কা হৈ যাব এইটোয়ে এতিয়া।
মানে কি জানা। কুৱেশ্যন বেংক আগৰ প্রিভিয়াছ পে'পাৰবোৰ ফ'ল' কৰিব লাগে বুজি পাইছা।
অহ' এইটো না মই তোমাৰ ইউটিউবত ক্লাছ লৈ আছো, তোমাৰ মানে ক্লাছ কৰি আছো।
অহ' ক্লাছ কৰি আছা মানে কি হয়, এ দি কৰি।
উম' এ, এই এইটো চাফ চিক চন লৈ পেলাই। তোমাৰ মানে ইউটিউবত যোনবিলাক ভিডিঅ' আছে বহুত আজিকালি হেল্পফুল হয়, তোমাৰ যোনবিলাক আমাৰ। আমাৰ ক্লাছত নিশিকাই সেয়া তাত শিকায়। বহুত ভিডিঅ' মানে তুমি যিমান চোৱা কিন্তু সেইটোয়ে যদি ভাল ক্লাছ কৰিব বিচাৰে চাবজেক লৈ পেলাই, তোমাৰ মানে পইচা চইচা দি পেলাই। ধৰি লোৱা, মাহেকমত তোমাৰ দুশ তিনিশটা আহিব সেইটো। এইটো তুমি হেৰি কৰিব লাগিব, তোমাক মানে ধুনীয়াকৈ টিউচন কৰাই না পঢ়াই থাকিব।
উম।
তেনেকুৱা মানে মই কৰি আছো, লাগিলে পইচাই যাওক। কিবা এটাতো, বুজি পাই আছোঁ।
সেইটোয়ে, সেইটোয়ে পইচাতো যাওঁক কিবা এটা শিকিবলৈ। পাইছা জ্ঞান এটাটো পাইছা কিবা, উম। মানুহক সেইটোৱে লাগে গম পাইছা।
তুমি কি এতিয়া, এ এতিয়া কি পাতিবা তুমি।
কি এন্ট্ৰেন্ঞ্চ, এ মোৰ কি হ'ল জানা বি এ ৰ মানে মই। এতি যোৱা বছৰ দিছিলো মোক কোৱা নাই এটাাত এৰিয়াৰ লাগিছে
অ অ এতিয়া হৈছে অ
স কাৰণে মানে মই কি হয় এম এণ্ট্ৰেঞ্চ এক্সামটো দি দিলো মই ভাবিছোঁ চাগৈ বি এটো ধ পাছে কৰিমি ইমান ভাল হৈছে মই ইমান ভাবা নাই যে মোৰ পলিটিকেল চাইঞ্চত বেক লাগিব বুলি তাৰপিছত যেতিয়া গম পাও যে মোৰ এ বেগ লাগিলে তেতিয়াতো মোৰ এম এ এণ্ট্ৰেস যোনটো মই স্পটত বা ৱেইটিং লিষ্টত আছিলোঁ সেইটোতো মোৰ কেনচেল হৈ গ'ল কটন ইউনিভাৰ্চিটি মই আছিলো ৱটিং লিষ্টত মই ভাবিছিলো পাম চাগে কিন্তু যদি চাৰ্টিফিকেট খনে নাই গুৱাহাটী হেৰিয়া ডিগ্ৰী
অ এইতিয়া ডিগ্ৰী চ তাৰ মে খেল মেলি হ' সেইকাৰে এতিয়া আকৌ দিব লাগিব মানে
দিব লাগিব আকৌ দিব লগা হৈছে পইচা বিলাক এনেই গ'ল এইবাৰ
ই নি গ'ল নি গ'ল এই আকৌ এইয়াই আকৌ তোমাৰ যদি নোপোৱাগৈ এই ডিগ্ৰী যে ত যে চেমৰ যে তোমাৰ এ ফাৰ চেমছেে চম থ্ড চিম তাৰ যেত পইচা বিলাক যে দি দি গৈ আছিলা সয়াাতটো পানীত পোৱাৰাই ননা হল
সেইটোৱে পৰীক্ষা দিবই লাগিব নিদিলেও পইচাটো পানীত পোৱাৰ নিচিনা হয় দেউতাই কৈছে দি দে আৰু কাৰণ এতিয়া নিদিলেও নহব কাৰণ পিছলে তোক লাগিব ন টো তেহেতো ভাল চাকৰি এটা জব এটা পাবি
এতিয়া তোমাক ধৰি লোৱা তুমি যদি এ এনে মোৰ খঙত কৈ দিলা যে নাই মই এবাৰ নহ'ল মই নিদিওঁ আৰু মই এতিয়া গাঁৱৰ মানুহে তোমাক এনেই কি বুলি ভাবি যে এ ভাবিব অ এই ইমান বছৰে পৰােলাই এতিয়া এই চেমষ্টাৰ পঢ়িব গৈ আছে লাষ্টত বোলে চাৰ্টিফিকেট খনেই নাই তেনেকৈ এনেই ভুৱা ভুৱা বাতৰি ওলাব পাৰে নহয় কিবা গাঁৱৰ মানুহৰ তোমাৰ যদি শত্ৰু হৈছে
কবই কি বুলি কয় জানা ইমান পঢ়িছেহে পঢ়িছে মানে
অ এইটোে এইটো ডাইলগ দিবই মানে মই মই এইটো ডাইলগ মানে মই শুনিছোঁ
এই বহুত আমাৰ গাঁৱৰ মানুহ ধঢেৰ তেনেকুৱা আছে বুজিছা তুমি পাছ কৰিব পাৰা তোমাৰ গুণ গাব তুমি পাছ কৰিব নোৱাৰিলে মানে কিবা কাৰণ তোমাকে পিছফালে যি ক'ব
এই মই কিন্তু চবৰ মুখত কিন্তু বন্ধ কৰি দিছো দেই এবাৰ এই টুৱেল্ভৰ এক্জামত তোমাৰ মানে মই ফাৰ্ষ্ট ফাৰ্ষ ইয় ছেকেণ্ড ইয়াৰ গোটেই আমাৰ ছেকেণ্ড ইয়াৰ ন ফাৰ্ষট ইয়াৰ মানে গোটেই বছৰটো মই মানে য'ত ত'ত ঘূৰিলো মানে তোমাৰ মোক ঘুৰা ফুৰা চৰখ আছেতো মানে মই তোমাৰ এই বহুত জেগা চালোঁগৈ ক'ৰবাত কিবা কিবি কৰিলোঁগৈ
ঘূৰি ফুৰিছিলা
তোমাৰ এয়া কাম চাম নহয় মানে তোমাৰ এইয়া এই য'ত ত'ত তোমাৰ এয়া উম জাগা চালোে াৱাং গ'লো